অ নমস্কাৰ নমস্কাৰ।
পিছে তুমি ক'ত আছা?
এয়া তোমাৰ ঘৰতে। তুমি?
অ মই এই ঘৰতে ওলাই আহিছোঁ, খা অকণ।
উম ময়ো এয়া তোমাৰ ঘৰৰ পদূলিতে এনেই বাইকখন ষ্টেণ্ড দি পেলাই বহি আছ-
উম পিছে তুমি ক এমচন লৈছিলা নেকি কলেজত?
উম। নাই মই তোমাৰ এইবাৰ নপঢ়িলো নহয় মই নললো এডমিচন।
কিয়?
এ ছেকেণ্ড চেমিষ্টাৰলৈকে পঢ়িলো আৰু বি এ তাৰপিছতে মোৰ মন ন পঢ়িব মন নগ'ল তোমাৰ।
অ', অ', পিছে তুমি কি চাবজেক্ট লৈছিলা ছেকেণ্ড ছেমিষ্টাৰলৈকে তুমি। ফাৰ্ষ্ট ছেমত।
এ পাহৰিলো মই কিতাপ কানি এতিয়া তোমাৰ মই ইমান ভালকে কলেজো নপঢ়িলো, কি তোমাৰ।
অ', অ'।
বাকী তুমি
কিমান দিন হলে এৰা কলেজ?
হ'ল এই এক এইবছৰ এৰি দিলো।
পঢ়িব পাৰিলে হয় মানে চাৰ্টিফিকেটখন লাগে এতিয়া বি এ চাৰ্টিফিকেট দৰকাৰ হয় ন।
অহ।
পঢ়িব পাৰিলা হয়।
এ নপঢ়িলো বা কিমাননো পঢ়িবা এইয়া। মই অলপ মানে হেৰিত লাগিছোঁ কামত।
অ', হয়। পঢ়িলে মানে কি হয় তোমাৰ বিএ বি এ টো কম্প্লিট কৰা তোমাৰ চাৰ্টিফিকেটখন লগা দৰকাৰ হয় অলপমান তাৰপিছত বহুত জেগাতো লাগে, সেইটোৱে।
এই তোমাৰ এতিয়া মই তোমাৰ এয়া সৰু সুৰাকে মানে গাড়ী ডিলাৰ এটা খুলিছো, ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ।
হা- হা।
এ তোমাৰ সৰুকে আমাৰ টাউনত তোমাৰ ডিলাৰ এখন খুলিছো ছেকেণ্ড হেণ্ড। বাইকৰ।
উম, উম, তাত সোমাইছা নেকি।
উম, সোমোৱা নাই মানে নিজে দুটা পাৰ্টনাৰশ্বিপত লগৰ দুটাই খুলিছো তাতে।
উম, উম, কিমান দিন হ'ল কৰাৰ
হ'ল তোমাৰ আজি ছমাহ মান।
ঠিকেই আছে।
এনেকুৱা বাইক কিছুমান আনো, চেল কৰো তাৰপিছত তাত আকৌ বাইক আনো, আকৌ চেল কৰোঁ এনেকুৱা আৰু।
পিছে তোমাৰ ভণ্টি এজনি আছিল নহয় ন।
উম।
তাই কিহত এবাৰ।
তাই এবাৰ বি এ ফাষ্ট ছেম।
অ'।
অ', বি এ পঢ়ি, উম, কি কৈছা।
ক'ত এডমিছন ল'লে।
তাই দৰঙত।
অ', কি- কি বিভাগত লৈছে তাই।
মই ইমান গম নাপাও, মই মানে তোমাৰ ঘৰত নাথাকোৱে ৰাতিপুৱা ওলাই যাওঁ, ৰাতি আহোঁ। ইমান সোধা পুচা টো কৰি থকা নাই আৰু, খালি কওঁ আৰু ভালকে পঢ়িবি আৰু ভালকে কিবা এটা কৰিব চা, আমি পঢ়িও চা এতিয়া কি কৰি আছো।
উম, হয় বাৰু।
বাকী মাহঁতৰ খবৰ খাতি ভালেই।
ভালেই- ভালেই তোমালোকৰ।
ভালেই, কোনোবা বাইক চাইক বিক্ৰী কৰিবলগীয়া থাকিলে ক'বা।
অ', হ'ব বাৰু, মোৰ লগৰ এটাই ল'ম বুলি কৈ আছে মানে বুলেট এখন।
আছে মোৰ তাত আছে, ক্লাছিক থি ফিফটিয়ে আছে তে তোমাৰ ষ্টেণ্ডাৰ্ড আছে, আছে বি এছ থ্ৰী পাবা বি এছ ফ'ৰো পাবা।
কিমান মানৰ ভিতৰত পাম, বাইকখন।
সেনেকুৱা এনে মই তোমাৰ নাইনটি- নাইনটি এইটটি ফাইভ এনেক কোৱা ভিতৰত পাবা। মানে গাড়ী তুমি কণ্ডিচন চাই ভাল কণ্ডিছন গোটেই কেইখন ইঞ্জিন মই তোমাৰ ইঞ্জিন খোলাই নাই চব ইঞ্জিন তোমাৰ চীল ইঞ্জিনৰ আছে
অ
থু
ঠিকে আছে বাৰু, মানে লগৰ এটা ল'ম বুলি কৈ আছে মানে বি এছ টি বুলেট এখন।
উম, আছে মোৰ তাত চাৰিখন আছে অ', ষ্ট'কত।
অ', মানে বি এছ টি বুলেটখন ল'ম বুলি কয় তাক মানে সি মানে বুলেট চলাই, বুলেটখন লৈ- লৈ দিব লাগে বোলে। মানে সি লয় মোক কৰিছে তোমাৰ লগত চিনাকি আছে নি মইতো আছে মই ফোন কৰি জনাম ৰখা তোমালৈ মই ফোন এটা মাৰিলো সেইকাৰণে
চিলভাৰ কালাৰ দুখন আছে বি এছ থ্ৰী বাকী বি এছ ফ'ৰ দুখন ক'লা ব্লেক
অ ঠিকে আছে মই মই পৰহি মানে যাম ৰখা কাই কালো কাই কাইলৈতো দোকান বন্ধ হৈ থাকিব তোমোকৰ দেওবাৰ যেতিয়া
এনে তোমাৰ এনে যদি কাষ্টমাৰে যদি লোৱা থাকে তেতিয়া খোলা হয় কাইলৈ এনেই তোমাৰ এনেই বুকিং নাই মানে
উম ঠিকে আছে মই পৰহি মানে যাম ৰখা চাই আহিমগৈ বুলেটখন এই পৰি নলয় বাৰু পৰি মানে চাব পাৰি বুলেটখন এবাৰ চলাই মেলি চাব পৰহি তাৰ পিছদিনাখন ল'ব চাগে বাইকখন ভাল পালে ল'ব আৰু
উম তাৰপিছত তোমাৰ এইফালে হেৰি হলো চেঞ্চ তাৰ যদি কিবা বাইক চাইক আছে চেঞ্জ কৰিম বিচাৰিলে চেঞ্চ কৰিব পাৰিব
হ'ব বাৰু উম উম
এনেই ডমিনা চমিনা আছে ডিউক চিউক আছে লাগিলে ক'বা কোনোবা অ
মো বেয়া লাগে এইটো কি বুলি কয় এই কিবি এখনৰ নামটো কি আছিল এন টি ফিফটি এখন লাগিব আছে নেকি তোমাৰ তাত
আছে ব্লেক আছে তোমাৰ তাৰপিছত এইখন যে এ আছে কিছুমান কালাৰৰ আছে
কিমান মানৰ ভিতৰত পাম
এক এক পাবা এক দহ এক ত্ৰিশ এনেকোৱা মান পৰিব তোমাৰ কোনটো মডেল লাগিবা এতিয়া দুহেজাৰ কিমান মডেলৰ লাগে বা বিশৰ মডেল লয় আছে একৈশৰ আছে বাইশৰ আছে।
বাইছ খন দিবাচোন তোমাৰ চামগৈ মই
অ আহিবা যোনখন চলাই ভাল লাগে যোনকেইখন পচন্দ লাগে সেইকেইখনৰ পাবা
কিবা এটা মই চাম বাৰু কিবা এটা মিলাই মিলি দিব আৰু ন
উম বাকী ডিউক আছে বি এছ ফৰৰ
নাই নাই ডিউকখন নালাগে ডিউকখন মানে মানে কি জানা মাইলেজ কিছুমান নিদিয়ে মানে এম টিখন অলপ মাইলেজ দিয়ে বাৰু এতিয়া মানে এইখন ল'ম বুলি ভাবিছো মানে কিমান চলিছে মানে এম টিখন মানে গোটেকেইখন বাইক কিমান চলা আছে এতিয়া বৰ্তমান
এই বেছি নাই বিশ বাইশ এনেকোৱা
অহ ঠিকে আছে বাৰু
মানে ইমান চাই থকা নহয় মানে তোমাৰ আনো গাড়ী আকৌ লগতে ফেইল হৈ যায়
আৰু কি বুলি কয় বাইকখন যে মই তোমাৰ পৰা ল'ম যে এম টিখন
অ
এতিয়া তুমি লগত কি কি দিয়া এনেকে গিভ চিফ কিবা দিও দিয়া যে বাইকৰ লগতে কিবা কিবি দিয়া যে সেইটো কি কি দিয়া
হেলমেট দুটা ফ্ৰী পাবা তেল হাফ লিটাৰ হাফ টেংকি ফ্ৰী পাব ফ্ৰী পাবা
অ অ হেলমেট দুটা দিয়া
উম এনেই এনেই হেৰি হেলমেট দেই নৰ্মেল হেলমেট।
গম পাইছোঁ বাৰু উম উম উম। অ তোমাৰ তাত শুনাচোন কথা এটা কও মোৰ বাইকখন যে ল'ম এম টিখন যে
উম
মানে এক একে বাইকখন মানে এচৌস্ত লগাই মেলি আহি মানে তোমাৰ হ'ব নেকি এচৌস্ত আছে নেকি।
সেনেকুৱা নাই মোৰ চিনাকি আছে তোমাৰ দোকান,
হে হে,
এই কেইদিনমান আছে সেনেকুৱা চিনাকি অহ,
মানে এচৌষ্ট লাগে এচৌষ্ট এপাত,
উম পাবা পাবা পাবা।
অহ তোমাৰ চাই থবাচোন মই মান বাইকখন যে ল'ম একে লগাই মেলি আহিম তোমাৰ তাত।
অঁহ, পাৰিবা এনেকুৱা চাই লবা।
অঁহ, কি মানে কি এচাউষ্ট কেনেকুৱা এচাষ্টছে তোমাৰ,
উও,
তোৰ কেনেকা এচৌষ্ট তোমাৰ তাত,
আছে মোৰ চাইডতে ল'ৰা এজনৰ আছে আমাৰ ভাইটি নি ভাইটিয়ে হয় আৰু আছে ফুল চিষ্টেম আছে চচ চিষ্টেম আছে মই ইমান চাই নাথাকো মানে।
অহ মোক মানে এক্সপ্ৰবিক দাল লাগিছিলে এই মানে আৰ ওৱান ফাইবৰ এমৰ। আৰু মানে মোৰ মানে, একগজাল লাগিছিল সিডাল হ'লে আ মানে লাগে মানে। অলপ চক আছে ন অলপমান এচৌষ্ট ল'ব সেইটোৱে ল'ম বুলি ভাবিছো।
আহে কিছুমান কাষ্টমাৰ আহে। লৈ পেলাই তাৰপিছত কয় দাদা এচৌষ্ট আপোনাৰ কোনোবা মই অহ মোৰ চাইডতে আছে লগাই মেলি যাই চলাই চলাই চাই।
উম,
এতিয়া জিটি আছে ষ্টকত দুখন। তাৰপিছত তোমাৰ দমিনা আছে সেউজীয়াখন আছে ক'লা টু ফিফটিখন আছে ৰঙাত, টু ফিফটিখন আছে। মানে কালেক্সন আছে গাড়ী নাই বুলি কলে নাই এম টি আছে তাৰপিছত তোমাৰ। ক্লাছিক আছে তাৰপিছত। থ্ৰী নাইণ্টি আছে দুখন থ্ৰী নাইণ্টি দুখন আছে কি পিক আপ জানা।
বেছ কৰ নে বেছ চিকচত।
বি এছ ফ'ৰৰ কি পিক আপ ৰ পিক আপ কৈছোঁ কি তোমাক।
মানে কি জানা বি এছ বি এছ ফ'ৰ খন এতিয়া আছে বহুত তেল খাব এতিয়া বৰ্তমান। সানে দিউকখনে এতিয়া বহুত তেল খাই ন এখনে। সেখন লব মন নাই মানে দিখনকে ল'ম আৰু উম,
বি এছ থ্ৰি আহিছিলে।
থ্ৰি হান্ড্ৰেত নেকি?
অ এই সেইখন যে আৰু ৰ পিক আপ আছিলে, সেইখন তোমাৰ বহুত দামত চেল হৈ গ'ল বাৰু দে,
কিমানত?
এক তোমাৰ এক চল্লিশ নে পঞ্চল্লিশৰ চেল হৈ গৈছিলে। মানে দুহেজাৰ তোমাৰ ওঠৰ মদেলৰ গাড়ী নতুন যে ওলাইছিল যে তেতিয়াই গাড়ী। যেতিয়া ফাৰ্ষ্ট নতুন ওলাইছিল তেতিয়াই।
উম উম উ
অলপ ভি থ্ৰি আছে ভি ফ'ৰ আছে।
এ সেনেকা নালাগে সেয়া নালাগে ভাল নাপাওঁ মই ইমান এটা, মানে কি জানা সেয়া বাইক চলালে, এতিয়া ফেৰিং বাইক চলালে কি হয় জানা, কঁকাল চকাল বৰ বিষায় অ
উম, বাকী এনেই তোমাৰ আছে। তহ তোমাৰ এইখন নিউখন আছে। তাৰপিছত এক্টিভাৰ
কি আছে কি আছে? আৰু
জুপি তৰাখন আছে।
জুপিটৰা নহয় জুপিটৰ,
অ জুপিটৰ খন আছে জুপিটৰ খন তোমাৰ মাতটো মানে মোৰ খেলি মেলি হৈ যায়। জুপিটৰখন আছে তাৰপিছত তোমাৰ, টিভাৰ আছে তাৰপিছত এন্টক আছে এণ্টকখন মানে বেছি চেল হৈ আছে।
এই আমাৰ লগৰ এটাই মানে স্কুটি এখন লম বুলি কৈছে। এক্টিভা
অহ এক্টিভা।
অহ এক্টিভা, এই ছিক্স জিঅ হলেও এখন লম বুলি কৈ আছে কি মানে
উম পাবা, এক্টিভা আছে, বগা আছে, নীলা আছে।
টুৱেন্টি ফাইভ কিবা সংজ্ঞা লম বুলি কৈছে।
উম, পাবা আহিবা
বহী খন
সেখন তোমাৰ দামটো মই চোৱা নাই, চাব লাগিব।
অহ থাৰ্টি মান, ছেভেন্টি চি ছেভেন্টি ফাইভ, ছিক্সটি মানত পামনে?
অহ
হেল্ল হেল্ল
অহ
পাবা, এহ এই ছেভেণ্টি ছিক্সটি মানত পাম নে?
উম, উম
অহ, অহ তুমি চাই দিবাচোন
অহ আহিবা এদিন, ভালকৈ কথা চথা পাতিবা।
মই পৰহি মানে যাম। ৰাতিপুৱা তাৰমানে তুমি অপেন কেইটামানত অপেন দোকান খোলা?
অহ, আহিবা পৰহি তোমাৰ আহোতে মোক ফোন চোন কৰি আহিবা, মোক মই তাতে থাকোঁ।
হব বাৰু। দোকান চাগে দছটা পৰা খোলা চাগে
উম, কেতিয়া ইয়ালে সোনকালে খুলি‌ দিওঁ। নটা চাৰে নটা মানত খুলি দিওঁ।
অ হব বাৰু মই যাম পৰহিলে। ফোনটো কৰি যাম বাৰু
ৰদতোটো কমেই অলপ সেইটো হয়। পিছবেলা মানে এই আগবেলা হওঁতে বহুত মই আগবেলা কি কৰোঁ যান কামো থাকে না
উম, সেইটো হয় বাৰু হ'ব আগবেলা যাম বাৰু
উম আহিবা আগবেলা পাবা বাৰু তা আগবেলা মোক মানে আহোতে এটা ফোন এটা কৰিবা। পুটোকতে যদি গাড়ী চাৰি ওলাই যায়। অহ, মই যদি শুনা মই যদি মই যদি তুমি চাব যাবা না, মই যদি নাথাকিলো তুমি চাই মেলি আহিবা মই ফোন কৰি দিম তুমি কোন কন ফোন লাগে কবা, পিছত এদিন আহি দামে দামে মিলিলে লৈ যাবা উম এনে বিক্ৰী কৰিবলগীয়া থাকিলে বাইক চাইক কবাচোন হে
অ অ হ'ব কম বাৰু মই এ লওঁ অ এই আমাৰ ঘৰৰ ওচৰ লৰা এটাই মানে বিক্ৰী কৰিম বুলি কৈ আছে। বাইক
উম।
এই ডিউক থ্ৰু ডিজাইন থ্ৰী খন যে
সেইখন নহ
উম এইখন বি কম বুলি এইখন‌‌ মানে বি এ ছেভেন হয়। এইখনে নতুনকে ওলোৱা যে দিউক
অ এইখন তোমাৰ এই যে হেৰিতটো অলপ তোমাৰ এই এইটো এই কাটা উঠে যে, এইটো বেলেগ চিষ্টেমৰ অলপ যে নহ
অ অ অ
মিটাৰটো অলপ তোমাৰ হেই হেৰি মোবাইলৰ টাইপৰ যে সেইখন ন
উম সেনেকা অ সেইখন কিমান মানে বিক্ৰী কৰিব পিৰিলে‌ ভাল হ'ব
সেইখন এতিয়া গড়ী কণ্ডিচন চাইহে ক'ব পাৰিম মানে কিমান চলিছে কি কথা সেইবিলাক
তিনদিয়ে চাৰিমাহ মান চলাললে চাৰিমাহ ছমাহ মান সি নচলাই বোলে এতিয়া বাইক বাইকখন ইমান মাইলেজ নিদিয়ে যে সেইকাৰণে এখন বিকি কৰি দিম বুলি কৈছে
হ'ব আনিবা কথা চথা পাতি ল'ম তাৰপিছত দামে দৰে মিলিলে মই ৰাখি থৈ দিম কি কোৱা
অ অ
এনেই গ্লেমাৰ চেলমাৰ ভাল কণ্ডিচনৰ থাকিলে ক'বা।
অ ক'ম বাৰু
উম মানে গ্লেমাৰ অলপ চাবা ভাল কণ্ডিশনৰ মানে ইমানো বেয়া নহয়। বেয়া বস্তু বিলাক আজি কালি কিছুমান মানুহে ভাল বস্তুয়ে ল'ব খোজে না।
উম সেইটোৱে বাউ এতিয়া এতিয়া বাইকখন কিনাম